শুনিছ নে? হয়, হয় শুনিছোঁ, কোৱা। এনেই আছো ৰবা অকনমান ঘৰতে। তুমি?
আচ্ছা। বাকী মইয়ো ঘৰতে আছো ৰবা। বাকী ভালে আছা?
হয়, হয়। আছোঁ দিয়া আনে আৰু ভাল বেয়াৰ মাজতে। তুমি?
আছোঁ আছোঁ কিবাকে আছোঁ আৰু বাকী যিহেতু মানে ইমান গৰম মানে। তই একদম ভালে থাকা বুলি কব নোৱাৰিই দিয়া মানে তোমাক ফোন কৰিলো মানে কালি বজাৰ গৈছিলো মাৰ লগত
হয়।
মানে মই ইমান ডাঙৰ হ'লো মানে মোক মায়েও কয় তই ইমান ডাঙৰ হৈ য তই অকলে বজাৰ যাব নোৱাৰ নে মানে অকলে বজাৰ যাব কিয় নোৱাৰো জানা মানে মই মে মছ চিনি নাপাওঁ মানে কোনটো কি মাছ মই মানে ভালকে চিনি নাপাওঁ মায়ে কৈছে মায় কিবা মোক এটা কিবা কিবা মাছ আনিব দিলে মই মানে তোমাৰ অকল আহ তোমাৰ এই সৰু যে জাপানী বৌ জাপানী কাৱে নে কি কয়?
হয় হয় জাপানে কাৱে বুলি কয় সেইটো
অ', ই মানেেইটোিনি পা তাৰ পিছত তোমাৰ ৰপচান্ন্দা চিনি পা মায়ে আৰু পুঠি এনে কিবা পুঠি ৰৌ এইবোৰ কৈ আছিল মইতো এইবোৰ চিনি নাপাও সেইকাৰণে মানে মাৰ লগত মাৰ লগত ব গ মানে মোৰ মানে মায়ে বাৰু কালি দেখাই দিলে মায় আৰু আজি আৰু কৈছে যেজিজি তই নিজে যাব লাগিব মাছ আনিব আজি মই নাযাও কিন্তু মই মাক কৈছো যে মই মই ত অ', মই মাক কৈছো যে তোমাক মই ফটো মাৰি দিম কোনটো মাছ তোমাক লাগে তুমি নিজা ঠাই কিনে ক'ব মায়ে কৈছে যে তোৰ এইখিনিও আত্মবিশ্বাস নাই নে তোৰ কোনটো মা সেইটো নাজিনা তই মাছৰ নাম তোক কালি দেখাই দিলো নামে একদম মাছে তোক দে দেখাই শ শিকাই থৈ আহিলো ত নাজানা মানে মাই মোক কৈছে আৰু মোৰ আত্মবিশ্বাসে নাই বোলে তাকেই মই ভাবিছো মোৰ কি হব
সেইয়েতটো আৰু আমি তোমাৰ বুলি নহয় আমি সেইটো মোৰ ক্ষেত্ৰতো হয় বা আমাৰ অয় ম ব বু ওপৰত আমি গুৰুত্ব নিদিওঁ আৰু গুৰুত গুৰুত্ব নিদিয়াৰ ফলত আমাৰ নিজৰে আৰু সেইটো যিটো বস্তুৰ ওপৰত থাকিব লগা আমাৰ জ্ঞান এইটো আমাৰ থকা আমি দেখিবলৈ নাপাওঁ বা ধৰি লোৱা তুমি ক'লাই যেনেকৈ ধৰি লোৱা আমাৰ মাছটো আমি মাছটো আমি খাও গতিকে আমি মাছ খোৱাৰ লগতে আমি মাছবোৰো চিনি পাব লাগিব গতিকে আৰু যদি চিনি নাপাওঁ সেইটো আৰু ধৰি লোৱা আমাৰ কোনোবা এজন লোকে সুধিলে যে এইটো কি আৰু যদি আমি সেইটোও ক ক'ব নোৱাৰো আমি নিজে আৰু আৰু তেওঁৰ ওচৰত আৰু লজ্জিত অনুভৱ কৰিম গতিকে তুমি কি ভাবা? আৰু ধৰি লোৱা আত্মবিশ্বাস বুলি কলে যিহেতু আৰু আত্মবিশ্বাস মানেনো কি তুমি এনে ক'ব পাৰিবানে?
আত্মবিশ্বাস মানে সেইটো যিটো মানে বৰ্তমান মোৰ লগত থাগে নাই আৰু মানে আত্মবিশ্বাস হয়তো মোৰ এইটো ক্ষেত্ৰত নাই চাগে কিন্তু কিছুমান ক্ষেত্ৰত মোৰ আছে যেনে ধৰা মই তোমাৰ এদিন তোমাৰ মই কঁঠাল গছ এডাল মে মই কঁঠাল খাই খুব ভাল পাওঁ মোক মানে বৰ্তাই কলে যে তই কঠাল কঠাল উঠি যাচোন পাৰিবি যা এই বৰ্তাই মোক এটা মে আত্ম এটা যগুৱাই দিলে আচলতে
হয় হয়
মই কঁঠাল গছালি উঠি গলো ত কঁঠালটো কঁঠালটো চিঙিম তেনেতে কঁঠালটোোক পৰা বাদ দি দিয়াম মই নিজে পঢ়ি গলো মানে এনেকুৱা হৈ যায় আত্মবিশ্বাস মানে লাগাতকে বেছি থকাাতটো বেয়া
অভাৰ হৈ গলে আৰু বেয়া আৰু হয়
লাগাতকে বেছি আচলতে এইটো যে তোমাৰ অতিমাত্ৰা সকলোৰে বেয়া বুলি কিটো কাই
হয় হয়
অকল আত্মবিশ্বাস নহ চব ক্ষেত্ৰতে তোমাৰ লাগাতকে বেছি এটা চব চব বস্তুৰে এটা সীমা থাকে বা এটা লিমিট থাকে সেই লিমিটত চলিব পাৰিলে অ', তোমাৰ কেতিয়াও মানে মৰণ নাই বুলি কয় চাৰিও পিনে যেন তোমাৰ তুমি মানে সেই বস্তু তুমি তুমি মানে সেই বস্তুৰ পৰা কিবাকে ঘূৰি আহিব পাৰিবা।
হয়, হয় তুমি হয়। যেনেকৈ ক'লা আৰু বৰদউতাই ধৰি লোৱা তোমাক ক'লে বা তুমি অলপ নিজৰে আৰু মনটো যেন ফুলি গৈছে বা মই পাৰিম। সেইটো আমাৰ আৰু বহুত হৈ গ'ল যে মই সেইটো কৰিব পাৰিম। যে মই সেইটো যে কৰিয়ে পোৱা নাই এতিয়ালৈকে বা ইমান ওপৰত উঠিব লাগিব। এইটো আমি নাভাবি আমি কোৱাৰ লগে লগে আমি উঠি গ'লোঁ আৰু উঠি যোৱাৰ ফলত আৰু নিজৰে আৰু এক অঘটন হোৱা আমি দেখিবলৈ পাওঁ আৰু বা আমাৰ নিজৰে আৰু সেইটো হয়। গতিকে আৰু ধৰি লোৱা আমাৰ
অ', মানুহবোৰৰ যিটো ধৰি লোৱা বিশ্বাস সেই বিশ্বাসটো আমি জগাব কবলৈ হ'লে আমি পোন প্ৰথমে আমি নিজকে আৰু সৎ ৰূপে আৰু পৰিচালিত কৰিব লাগিব। তেতিয়াহে ধৰি লোৱা তোমাৰ সন্মুখত থকা মানুহজনে তোমাক বিশ্বাস কৰিব পাৰিব আৰু। গতিকে আৰু ধৰি লোৱা এতিয়া মোৰ ক্ষেত্ৰত কবলৈ গ'লে যদি মই ধৰি লোৱা মোৰ আত্মবিশ্বাস বুলি ক'লে আৰু কেনেকুৱা। ধৰি লোৱা মোৰ কি অ' কিবা এটা ধৰি লোৱা জীৱনৰ যিটো লক্ষ্য সেইটো লক্ষ্যত যদি মই উপনীত হ'বলৈ হ'লে মই পোন প্ৰথমে আৰু নিজকে আৰু বিশ্বাস কৰিব লাগিব যে মই আৰু এইটো কৰিব পাৰিম বা কৰিমেই। গতিকে তাৰ প্ৰতি যদি আমি সচেতন হওঁ। নিশ্চয় আমি এদিন সফল হ'ব পাৰিম বা তাৰ প্ৰতি থকা যিবোৰ আমাৰ ধৰি লোৱা শিক্ষা যদি সেইবোৰ আমি ভালদৰে গ্ৰহণ কৰি বা লগতে নৈতিক শিক্ষা আমাৰ বাহিৰৰ শিক্ষা বোৰ যদি আমি গ্ৰহণ কৰো ভাল কথাবোৰ তেতিয়া আৰু আমি বোৰৰ প্ৰতি আৰু আকৰ্ষিত হৈ আমি জীৱনত আগুৱাই যাব পাৰিম। গতিকে মই ভাবো যে আত্মবিশ্বাসটো আৰু মানুহৰ জীৱনত অত্যন্ত জৰুৰী লগতে নিজৰ কাৰণে আৰু অত্যন্ত জৰুৰী আৰু বুলি আৰু মই ভাবো।
হয়, কিন্তু কি জানা নে? কিন্তু আত্মবিশ্বাসতটো কেতিয়াও মানে অহংকাৰলৈ পৰিৱৰ্তন হ'ব দিব নালাগে। মানে যেতিয়া আমাৰ হাতত আত্মবিশ্বাস থাকিব বা আমাৰ মনত থাকিব যে মই এইটো কামতো জানোৱে মই এনে চুটকিট কৰি দিম। এনেকুৱা এটা যেতিয়া মানে নিজৰ মনৰ ধাৰণা আহি যাম আচলতে সেইটো আত্মবিশ্বাস বুলি নকয়। সেইটো অহংকাৰ বুলি কয় তাৰ ফলত কি হয় তাৰ ফলত তাৰ ফলত তোমাৰ নিজৰে লোকচান হয়। আচলতে তুমি তেতিয়া আত্মবিশ্বাসী ব্যক্তি নহয়। তুমি তেতিয়া এজন অহংকাৰ ব্যক্তি হৈ যাবা সমাজৰ আগত। গতিকে সেই ব্যক্তি হয়তো লাভ নাই। কাৰণ তোমাৰ কয় ন তই মানে তোমাৰ সেনেকুৱা ব্যক্তি হৈ লাভ নাই। কাৰণ অহিংসাই পৰম ধৰ্ম বুলি কয়। অ', কি কৈছা?
যে অহংকাৰেই পতনৰ মূল বুলি যি এষাৰ কথা আছে সেইটো আমি অহংকাৰ কৰিলেই ত নিজৰ লগত হোৱা আমি দেখিবলৈ পাম যদি আমি অত্যাধিক আৰু নিজৰ ওপৰতে আৰু অহংকাৰ কৰো।
হয়, হয় তুমি ঠিক কথা কৈছা। বাকী তোমাৰ মানে কেনেকুৱা কিবা হৈছে নে আত্মবিশ্বাস ধৰা তুমি মানে এটা বস্তু মানে তুমি নাজানা তু-তুমি তুলি জানা মানে হ'লেও তুমি ভাবিছা এ মই পাৰিম এনেকুৱা ধৰণৰ
এ হয়, হয় নিজৰ জীৱনত অ' হয় ঘটিছে। ধৰি লোৱা মোৰ যিটো আহ আহ হাইস্কুল শিক্ষান্ত পৰীক্ষা ন সেইটোত মই আৰু বেছি আৰু গুৰুত্ব দিয়া নাছিলো বা মই এনে ওপৰে ওপৰে বস্তুবোৰ পঢ়িছিলো যে মই ম ধৰি লোৱা আমাৰ যিটো ফাইনেল পৰীক্ষা থাকে বা আমাৰ অ', সেইটো পৰীক্ষাত ভাবিছিলো যে মই
এমাহ আগত পঢ়ি বা পঢ়ি কিনে হৈ যাব পঢ়িলে হৈ যাব ভাল ভাল ফলাফল পাই যাম আৰু আহ', আহ', ৰিজাল্ট দিয়াৰ দিনা গতিকে আৰু মই সেনেকে ভাবি থৈ-থৈ- থৈ মোৰ অন্তিম সময়তো মোৰ পঢ়াই নহল যাৰ ফলত মোৰ যিটো হাই স্কুল শিক্ষান্ত পৰীক্ষা তাত মই ভালদৰে উত্তীৰ্ণ হ'ব নোৱাৰিম আৰু গতিকে আৰু মই আত্মবিশ্বাসতটো আৰু সেই হৈ গৈছিল আৰু ওপৰত ওপৰ লেভেল হৈ গৈছিল যাৰ ফলত আৰু মই নিজৰ ক্ষেত্ৰত ক্ষেত্ৰতে আৰু আহ, ভাল কৰিব নোৱাৰিলো গতিকে আৰু সেইয়াই যে নিজৰ আত্মবিশ্বাসটো হেৰাই পেলাব নালাগে আমি কোনো ক্ষেত্ৰতে ধৰি লোৱা যিটো বস্তু আমি কৰিম বুলি ভাবো সেইটো সময়তে আমি সেইটো কৰি শেষ কৰি দিব লাগে নহলে আমাৰ পিছত নিজৰ-নিজৰ বাবে আৰু আহ, সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু
হয়-হয় কোনো এটা বস্তু ল আমি মানে এনেকৈ সোমাই যাব নালাগে যত নেকি লাষ্টত আমি, শেষত আমি নিজে নিজক হেৰুৱাব লগা হয় ফুঠা ত মই এইটো ভাবো মোৰো এনেকুৱা হৈছিল বাৰু মই তোমাৰ মোৰ এ সৰু ঘটনা আজি ক কও মই মানে যেতিয়া মেট্ৰিক দিছিলো হা মই ম তোমাৰ অসমীয়া বিষয়ত মানে মই চেকেণ্ড ডিভিজন পাইছিলো মেট্ৰিকত যদি মোৰ কি হৈছিল মই অসমীয়া বিষয় মই মানে লেটাৰ পাইছিলো ঠিক আছে এতিয়া অসমীয়াত লেটাৰ পালে কি হয় চবে কয় আৰু চবে কয় বাঃ অসমীয়াত লেটাৰ অসমীয়া লেটাৰ বহুতে নাপায় এনেকে কয় তেতিয়া মোৰ কনফিডেঞ্চটো মানে বাঢ়ি-বাঢ়ি বাঢ়ি-বাঢ়ি যাই আছে মানে আনকি- আনকি অ ম মই, পি বহি দিয়া নাই মই কিমান পাইছো ন েষ্ট পৰীক্ষাত? মেমে কৈছে ছিক্সটি ফাইভ পইচা। অ পয়ষষ্ঠি পইচা মই ক'ো আচ্ছা পয়ষষ্ঠি ন, মেম আপুনি আৰু পোন্ধৰ নম্বৰ এটা প্লাছ কৰক। পোন্ধৰ নম্বৰ এটা য়োগ কৰক। মানে এইটটি হ'ব। মই আপোনাক মই মোৰ মেটিকত মেট্ৰিক ৰিজাল্ৰ দিনা আপু এইটি এটা্লাছ মান পোন্ধৰম্বৰ এটা্লাছ কিনে আপুনি আশী মাৰ্কখ দেখাব। মই এনেকে মোক কথা দি আহিলো, মানে ইমান মানে কনফিডেন্ঞ্চ মানে তাৰপিছত চাউল যে, তাৰপিছত চাওল যে তোমাৰ হেৰি দিনা বা মেট্ৰিকৰ ৰিজাল্ট যিতিয়া দিছে, যি দিনা সঁচাকে মই মানে পুৰা মানে মানে অলপো সিফালে মানে পুৰা আছী
উম,
ত এইটো কনফিডেঞ্চে মানে মোক মান খাইেলালে কিয় খাই পেলালে সেই সময়ত বাৰু ঠিকেই আছিল ম মেমেওোক খুব ভাল পালে। সেই সময়তঠিক আছিল, যেতিয়া মান যেতিয়া মই ক্লাছ ইলেভেন। যেতিয়া মই ক্লাছ ইলেভেন আৰু টুৱেল্ভ পঢ়ি ছিলোঁ। তেতিয়া মানে কি হৈছিল, এ একাদশৰ দুডখ মোৰ কি হৈছিল। মই অসমীয়া নপঢ়োৱে মানে অসমীয়া মই মই অসমীয়া নপঢ়ো মানেই, অসমীয়া জানা হৈ গৈছো মানে, অসমীয়া নপঢ়োৱে মানে এইটো মোৰ এইটো আচলতেয়া মই আ্ম বিশ্বাস নহয়টো। মোৰ অংকাৰ হৈছিল মানে
হয় হয় মই কোৱাৰ দৰে এইমাত্ৰ যে কৰিম বা মই নিজৰ ওপৰত যিটো আৰু বিশ্বাস সেইটো আৰু বেছি হয়। গলে আৰু সেইটো আমি পৰিলক্ষিত হোৱা আমি দেখিবলৈ পাওঁ। আৰু
উম, তাৰ ফলত মোৰ কি হৈছিল? এটা এটা লোকচান হৈছে। লাইফটোত বহুত ডাঙৰ সেই লোকচানটো হৈছে তোমাৰ। মই মানে মেট্ৰিকৰ ফলাফলৰ নিচিনা মই অসমীয়া বিষয় বিষয়ত মই হাই তোমাৰ হাইস্কুল হয়ৰাত। হয় তেনেকুৱা এটা ফলাফল দেখাব নোৱাৰিলো মানে, অসমীয়া বিষয়ত ত সেইকাৰণে মই ভাবো। মোৰ অহংকাৰ হৈছিল কাৰণে, মই অ তুমি যে ক'লা অহংকাৰে পতনৰ মূল নেকি ক'লা যে
হয়, হয়।
হয়, হয় মই পতনত ভগিবলগীয়া হ'ল। আচলতে
ওপৰত আমি তেতিয়াও অহংকাৰ কৰিব নালাগে। বা আনকো আৰু সেই অহংকাৰটো আমি দেখুৱাব নালাগে ধৰি লোৱা, তোমাৰ আত্মবিশ্বাস আছে তুমি সেইটো কাম কৰি যোৱা। আৰু তুমি যদি নিজে সেইটো আৰু ফলাফল পাবা। ভাল ফলাফল া গতিকে সেইটো আমি আনক দেখুৱাই লাভ নাই। বা আমি আনক উৎসাহে যোগোৱাব লাগে, যে নিজৰ ওপৰত তুমি বিশ্বাস ৰাখা। বা তুমি এদিন নিজে সফল হ'ব পাৰিবা। গতিকে অ সেইয়াই আৰু
হয়, হয় বাৰু এৰিছো দিয়া আজিলে। ধন্যবাদ। বহুখিনি শিকিলো তোমাৰ পৰা, বহুখিনি জানিব পাৰিলো।
হয়। লগতে যাতে আমাৰ জীৱনতো ইয়াৰ প্ৰভাৱ ভাল পৰে আৰু ইয়াৰ যিবিলাক আমি কথা পাতিলো। গতিকে, সেইটোৱে আৰু
দিয়া নহলে।
ঠিক আছে দিয়া ধন্যবাদ।